হেল্ল'! কি কৰি আছা তুমি?
মই এনে আছোঁ, তুমি?
হয়, ময়ো এনে আছোঁ ৰ'বা। চাহ, তাহ খালা?
অ', আচ্ছা, আচ্ছা। নাই, নাই, খোৱা নাই, ইমান যদি ক'ত চা তুমি খালা?
হয়, হয়, মই চাওঁ
নাই খোৱা, তুই খালা?
হৱা নাই।
অ', তাতে আছোঁ।
ভালে আছা?
অ', তোমালোকৰ তাতে বতৰ কেনেকুৱা কৰিল ঈদৰ?
অ', বতৰটো মানে বৰ মানে বৰষুণৰ নিচিনা হৈছে বাৰু, মানে এতিয়া বৰষুণ দিয়া নাই, মানে অকমান দূৰৰ চাইডে মানে দি আছে মানে, মানে বৰষু ষুণটো ডাইৰেক্টলি আহি নাযায় না, অলপ লাহে লাহে লাহে লাহেকৈ আহি থাকে মানে সেনেকুৱাকে। এতিয়া বৰ্তমান আহা নাই এতিয়া, মই কাপ সেটো উঠাই দিলো আগত। তুমি উঠালা নে কাপোৰবোৰ?
অ', উঠালো, উঠালো।
হয়।
উঠালো। ভাত কিহেৰে খালা?
হয়। ভাত মই অ দালি খালো আৰু আলু ভাজি খালো, দালি ভাত আলু ভাজি। তুমি?
আচ্ছ। মই মই আজি মাছ মাছ বনাইছিলো, মাছ দালি এইবোৰে এইবোৰে খালো, আজি চিম্পল।
হয় চিম্পল খানা। ময়ো ভাবিছো ৰ'বা ৰাতিকে অলপ মাছ আনো বুলি কৈ কেনে, মাছ ভালে লাগে খাই কেনে হে ন
উম হম। মাছ
অ' ৰাতিকে যাম আৰু। হয়। আনিবৰ কাৰনে
অ' অ'
মাছ মানে মচলা চচলা বতি কিনেদি বনাই না বহুত ভাল লাগে। মানে যেনেকুৱাকে হ'ল কচ মাছ অ' কচ মাছ, চান্দা মাছ, এইবোৰ মানে মছলা বতি কিনে বনাই কৰি বহুত ভাল তুমি মছলা বতি কিনে বনোৱা নে মাছবোৰ?
নাই নাই মই মছলা নিজে একদম হাতে দিবতো নবতো মই ইমান ম খোৱা নবনাওঁ মই লাই কেতিয়াবা মন গ'লে বনাওঁ, অ' মে মিক্সিত বনাওঁ আমাৰ মিক্সিয়ে ইউজ হয়। ইমান হাত মানে হাতেদি মছলা আগতে বতিছিলে, এতিয়া নবতাই।
হয় হয় মানে কি বেছি ম ক্ল হ'লে মানে মিক্সাৰতে বটা যায় হয় নে নহয় মানে কম মছলা হ'লে তুমি ক'ত বটিবা মানে সেনেকুৱা টাইপ আৰু ন আৰু কমকে দিলে আৰু ক'তকে মিক্সাৰতো ইউজ কৰিবা ন তাতে বিলাহী চিলাহী হ'লে দিলে বেছিকে কৰিলেহে তোমাৰ বতাহ যাব অকনমানটো বতাহ
অহ অ সেইটোৱে
কোৱা আৰু কিবা?
তোমাৰ তোমাৰ চিবলিং আহ নিজৰ ভাইটি ভন্টি আছে?
হয়, হয়, বা-বা ভাইটি নাই, ভনীবোৰ আছ ভনী আছে, মা, দেউতা আছে।
অ', আইতা নাই, আইতা? ককা নাই?
হয়, আইতা, ককাতো ঢুকাইছে অ', আৰু এনেয়ো আমি মানে অ', ত' গাওঁত নাথা অ', অলপ টাউনতে থাকোঁ, সেইটোকাৰণে গাত যাওঁ আৰু অ', কিতিয়া, কিতিয়া মানে যেনেকুৱা বছৰৰ আগতেটো চামাৰ ভেকিচন আছিলে আৰু ইস্কুল টাইমতো সেনেকুৱাকে গৈছিলোঁ, এতিয়া এনেকুৱাকে যোৱা নহয়, তিনিবছৰ, চাৰিবছৰ মূৰতে আমি গাঁৱত যোৱা যায় আৰু। আৰু ককা আইতাটো ঢ়ু ঢ়ুকাইছে আৰু মা মাৰ আই তা আছে, ককাত আ, ককাতো নাই আৰু অ'
অ', আচ্ছা। মই মামাহঁতৰ ঘৰতো বেছি দূৰ নহয় ওচৰতে যায় থাকা যায় আৰু, মোৰ ঘৰত তোমাৰ মই, মা, আইতাক, পাপা। চাৰিজনে, বেছি ডাঙৰ ফেমিলি নহয়, নিউক্লিয়াৰ ফেমিলি হয় মানে, ইমান ডাঙৰ আৰু
একেলৈ থাকা মানে ন, আইতা হয়, আজিকালি বহুত জইণ্ট ফেমিলিতো নাথাকেই ‌ মানে আজি হৈ গৈছে মানে জইন মানুহবোৰ নাথাকে যিহেতু অলপ ভাল নালাগে ন, বেছি ভাগ যে মা, মা দেউতা যেনেকৈ আক ককা আইতাতো থাকিবই মানে, ককা আইতা থাক তাতো থাকিব, কিন্তু এনে খুৰা, খুুৰীহঁতেতো নাথাকে ন? শিক বাৰু কিবা তুমি বজাৰ কৰি ভাল পোৱা নে?
অ' বজাৰ কৰি ভাল পাওঁ মানে ভাল পাও নহয়, মই মানে যাব লাগিলে যাওঁ আৰু ইমান এটা মানে ভাল পাওঁ বুলি নহয় বজাৰ কেতিয়াবা মাহ'ত মাৰ লগত গ'লো কিবা কাম থাকিলে গ'লো এনে মাৰ লগত ওলাই বা এনে কেতিয়াবা নিজৰে কাম থাকিলে গ'লো ওলাই কিনে। আৰু বেছিভাগ বজাৰতো পাপাই কৰে, আমাৰ ইমান মানে কৰিব নালাগে। মা মাও আমাৰ পাপা পাই কৰে, মই মান সেইকাৰণে যোৱা নপৰে বজাৰত।
হয় তুমি হয় হয় মই ক'ৰো, মই মানে অ' বজাৰ চব বজাৰ কৰো আৰু মই মানে গেলামাল বজাৰ কৰো আৰু শাক পাচলি এওঁৰ লগত, আমাৰ ফালে মানে বজাৰো লাগে সপ্তাহ বজাৰ, শনিবাৰ বুলি গ'ম পোৱা নে? কেতিয়া আহি পাইছা নেকি? শনিবাৰ
শনিবাৰ, অ শনিবাৰ এতিয়া ক'ত বা
চব্জি তবজি আহে আৰু আমি চব্জি ল'ব যাওঁ, ভাল লাগে আৰু বজাৰ সপ্তাহ মোৰে এদিন বজাৰ কৰা পাওঁ আৰু, তেন তেনেকুৱাকে আগতে একে মা গৈছিলে, অ প্ৰথম প্ৰথম মা গৈছিলে, মাৰ লগত আমি যায় গৈ গৈ গৈ মানে বস্তু বোৰ শিকিছো কেনেকুৱাকে লোৱা যায়, ম আগতে বেয়া বেয়া বস্তু বোৰ লৈ আহিছিলো ন মানে গ'ম পোৱা নাছিলো কেনেকুৱা ল'ব লাগে, তে টিপিও নাচাওঁ, বিলাহী এইবোৰ, মানে গেলা পচা উঠাই লৈ আনো, লাহে লাহেকে মানে অলপ পাৰা হৈছো আৰু তে এতিয়া আৰু মই, আমি মই আৰু বায়ে দুইজনী মিলি লৈ যাওঁ আৰু ৰু লবলৈ, হয় আৰু এতিয়া ড্ৰেছ বোৰো মই ল'ব যাওঁ আৰু ড্ৰেছবোৰ মই যেনেকুৱাকে, মই মানে কোন টো পচন্দ আছে, মোৰ কোনটো সাজিব, সেটো মই ভাববাই নোৱাৰো, সেইটো কাৰণে বাক লৈ যাওঁ আৰু। এনে বেলেগৰ কাৰণে ল'ব গ'লে ল'ব পাৰো আৰু নিজৰ কাৰণে নোৱাৰো, এনেকুৱা টাইপ
অ', বা কিমান ডাঙৰ তোমাতকে?
হয়, বাতো ডাঙৰে হয়, বিয়াই হৈছে বাৰ
অ, অ, অ, আচ্ছা, আচ্ছা।
মানে ৰিচেন্টলি বিয়া হৈছে মানে, বিয়া হোৱা বেছি বছৰ হোৱা নাই। দুই তিনিমাহ হৈ আছে আৰু।
অঁ, অ' আচ্ছা।
তে বাক কল কৰো বা আহে, তাৰ পিছত মই যাওঁ আৰু একে লগত
বা ওচৰৰ‌ ওচ ওচৰতে বিয়া হৈছে বা।
হয় বা ওচৰতে বিয়া হৈছে মানে বিয়া হৈছে যত তাতে নাথাকে মানে এনে অলপ বাই জব কৰি আছে ন। সেইটো কাৰণে মানে অ টাউনতে থাকে নে গাঁৱত বিয়া হৈছে ন, তে গাঁৱৰ পৰা মানে আহিছে আৰু আহি কেনে গুৱাহাটী ঠিকেই আছে আৰু হয় গুৱাহাটীত, তে মানে থাকে আৰু এতিয়া আৰু আমি যত থাকো তাতে নাথাকে অলপ বেলেগ চাইডত থাকে আৰু সেনেকুৱাকে ফোন কৰিলে আহে মানে, একেলগে যাওঁ আৰু বজা চজা কৰিবা কাৰনে, মাৰ্কেট যোৱা হয় যে বিশাল মাৰ্কেট যাও সেইটো সময়ত মানে, হয় আৰু। তুমি বিচ
অহ তোমাৰ মা হত কি কৰি আছে?
হয় মাহঁতে জব কৰি আছে ৰবা, তোমাৰ?
অ গৈছোঁ,
উ হেল্লো
অ কি কৰি আছে,
তোমাৰ মাহতে কি কৰি আছে?
শুনা পাইছা হেল্লো' আছে শুই আছে শুই আছে এনে শুই
হয় য চব কৰে নে?
নাই নাই নাই হাউচ ৱাইফ হয়।
হয় হয় হাউচৱাইফ হয়? আজিকালি হাউচ ৱাইফ'- ক লাগে বো বোলে কি বহুতে আজিকালি কামো কৰে ন মা দেউত কি কি আজিকালি চব দুই কৰিলে অলপ ভাল হয় আৰু হেনে নহয়? দেউতাও কৰিব মাও কৰিলে অলপ ভাল হোৱা যায় আৰু সেইটোৱে।
অ', সেইটোয়ে সেইটো হয় অ'। অ'।
হয়।
ব বাকী কি কালিটো চানডে গ'ল ক'ত ক' কৰিলা
হয় চানডে টো মই মানে অ' এনেই কত ফুৰা নাই বজাৰ মই ক'লো ন তোমাক বজাৰ কৰিব গৈছিলো, ত পজা কৰিব গ'লো বৰষ খোনে দি দিলা, তাৰপাছতে ইমান বজাৰত মানে যেনেকা পাই উঠাই ল আনলো আৰু বস্তুবোৰ, কাপোৰ লব গৈছিলো মই অ' যে লো আনলো আৰু যে বৰষূণ মই চইচ কৰিব নোৱাৰিলো সটো নালাগে সেটো নালাগে বেলেগ চাব নোৱাৰিলো, যি ভাল লাগিল দুটা কুৰ্তা ললো আৰু এটা টি চাৰ্ট আৰু হাফ পেণ্ট ললো।
অ', অ'।
তুমি ক'ত গেলা চানডে।
মই কতো যোৱা নাই, মই ঘৰতে শুই আছিলো, মই ইমান গৰমত ভাল নালাগে ওলাব।
হয় ভাল নালাগে। অ কালি বেছি গৰম দিয়া নাছিলে নহয় কালি মানে বৰষুণে দিছিলে বৰষুণ বতৰ
এই কেতিয়াবা কেতিয়াবা বৰষুণ দিলেও এটা গৰম লাগি থাকে গাত
হয় হয় হয় ঠিকে কৈছা তুমি হয়, বৰষুণৰ মানে বৰষুণ দিলেও মানে গৰম ভাব হয় থাক হয় সেনেকুৱাকে ভাল নালাগে অলপ গাটোৰ পৰা গৰম হৈ থাকে এনেকুৱা। ঠিকে কলা
সেইটো কাৰণে মই ইমান ওলোৱা নাই অ'। আৰু আজিকালি ইমান এটা ওলাব মনো নাযায়, আগতে যেনেকুৱা সৰু থাকোতে মানে সদায় ভাবো যে ক'ৰবাত ফুব যাও মায়ে লৈ যাওঁ আজিকাল এতিয়া নহয় এতিয়া মানে ঘৰত থকাতোৱে মোৰ বেছি শান্তি লাগে, ইমান মানুহৰ ওচৰত মই মানে কথা পাতিব বা ইমান ভাল নালাগে।
হয় হয়, ঠিকে কল তুমি আগতে তে ফুৰি কিনে ভাল লাগিছিলে। এতিয়া এতিয়া এনেকে ফুৰি ভাল নালাগে।
সেইটোৱে, এতিয়া লাহে লাহে ডাঙৰ হৈ আছোঁ, এতি এতিয়া ইমান ঘৰত থাকিয়ে শান্তি লাগে।
হয় কিন্তু ডাঙৰ হলেও এটা প্ৰেছাৰ যিহেতু তুমি, হয় কোৱা কি ক'লা।
অ', সেইটোৱে যি, আগত আগতে আগো মানে এনেকুৱা, চানডে আহিলে এটা এক্সাইটমেন্ট থাকে যে স্কুল থাকে চেটাৰডে লৈ, চানডে আহিলে কবাত ফুৰিব যাম বা ক'ৰবাত মামাহঁতৰ ঘৰত যাম। এতিয়া এনেকুৱা নাই একো এতিয়া মানে চব পুৰে গোটেই সপ্তাহটোয়ে চানডে একেই লাগে মোৰ। চানডে আহিলেও মোৰ একো ফিল নহয়, এইটো চানডে হয়, মই নৰ্মেল
হয় হয় ঠিকে ক'লা তুমি, ভাল নালাগে এনেকুৱাকে। ৰু থাকোতে বৰ ভাল লাগিছিলে ক'ৰবাত ফুৰিবলৈ গাত যোৱা, কিন্তু কিন্তু আজিকালি ডাঙৰ হোৱা কি হয়, ম আগতেটো ফেমিলি লৈ গৈছিল হয় নে নহয়। এতিয়াতো ক'বাত গৈ যোৱা হ'লে নিজে যাব ব লেকে লাগা হয়। মানে নিজে মানে প্লেনিং কৰাব লাগে। কে ফ্ৰেণ্ড বোৰৰ লগত যি তুমি নিকি ক'বাত, তাৰিপছতে সহ'তে কয় অ' যাম বুলি। যে আমিওঁ যওঁ এনেকে কে যোৱা যায় লাই যোৱা যায় মানে, আগতে ফেমিৰ লগত তোমাৰ ফেমিলিৰ লগত গৈ ভাল লাগে ন ফ্ৰেণ্ডৰ লগ গৈ ভালে ফুৰিবলৈ?
মই ফেমেলিৰ লগত ফ্ৰণ্ডৰ লগত হেইতো মানে চটোয়েশ্যনৰ ওপৰত মানে ডিপেন কৰে, লাইক তুমি কতিয়াবা ফেমেলিৰ লগত এনে ফেমেলিৰ লগতে ভাল লাগে, ফেমেলি কোৱা ফ্ৰণ্ড কোৱা চবৰে লগতে ভাল লাগে। বাট য' মানে জাগা বুজি এতিয়া অ জাগা বুজি কিনে কথা থা
হয় মানে যেনেকুৱা কি দূৰ জাগা হ'লে মানে ফেমিলিৰ লগত গৈ ভাল লাগে হয় নে নহয়? আৰু ওচৰ হ'লে মানে ফ্ৰেণ্ডোৰৰ লগত গ গৈ ভাল লাগে আৰু, যেতে মানে মাহঁতে ফোন কৰি নামাতক যি অহা সোনকালে বুলি, কোনো ওচৰ জাগা হ'লে মানে ফ্ৰেণ্ডৰ লগ গৈ ভাল লাগে। আৰু দূৰত হ'লে মানে দিলওঁ যেনকু কি দুৰ্গা পূজা হওঁক সেইটো সময়ত মানে মাহঁতে মানে দূৰত লৈ যায় ফুৰাব কাৰণে।
আৰু আজিকালি উ আজিকালিতো আজিকালি জেনেৰে্শ্যন টো ইমান ভাল নহয় কাৰণে
হয় হয় হয় ঠিকে ক'লা তুমি, হয় হয় ঠিকে কৈছা তুমি আজিকালিতো বহুত মানে ক'ত মানে মানুহ দিনকাল বৰ বেয়া হৈছে। য'ত টো মানে আজিকালি বহুত ধৰণৰ ঘটন বোৰ হৈ থাকে। এ' হয়। হেনেকুৱাকে ভালো নালাগে। ক্
অ', অ', ঠিক আছে দিয়া অ', অ', পিছত ফোন কৰিম অ', দিয়া অ', অ', অ', অ', দিয়া।